এ এনেই আছোঁ, কি কৰিছাঁ?
সেই এনেই শুই আছোঁ।
অ'।
বাকি, উম, ভাল ভাল তোমাৰ ভাল?
উম, ভালেই। ভাত পানী খালা নাই?
ভাত পানী খালো। খালা নাই তুমি?
মই নাই খোৱা, মানে ৰাতিপুৱা খালো, এতিয়া নাই খোৱা।
অ', ময়ো সেই ৰাতিপুৱাই খাইছো।
মই এতিয়া চাহ অকনহে খাইছোঁ।
অ'। তাৰপা খবৰ ভাল আৰু ন?
ভাল, ভাল। ভাত কিহে খালা?
ভাত মাংস আছিলে, কচু মাছ এনেকে বনাইছিলে।
উ। হয়। মাংস বেছি খোৱা নেকি বাৰু তুমি?
মাংস প্ৰায়ে খায়ে থাকো আৰু।
অ', যেতিয়াই ফোন কৰো মানে অকল মাংস খালো, মাংস খালো, মাংস খালো এনেকেই শুনি থাকো।
অ', সেইটোৱে মানে, হেৰি খাই দিওঁ আৰু মাংস, আৰুনো কি খাবা বুলি মাংস ভয় খাওঁ, পাচলিৰ যিহে দাম তাতকে মাংস কিনি আনি খুৱাই ভাল।
অ', অ', মাংস দাম কম মানে।
কম নহয়, অকমান আনিলেও হৈ যায় ন।
অ'। তুমি ক'ত থাকা নো?
আওকোৱাখানা।
অ', কিবা কৰি আছা নি?
নাই কৰা, এনেই পঢ়ি আছো।
ঢকুৱাখানাত।
উ।
তুম, তুমি কি কৰি আছা?
মও ঘৰত এনেই।
উ।
ইফালৰ পৰা ইফালে ঘূৰি ফুৰিছো আৰু। কিনো কৰিম যি গৰম দিছে।
তাকেহে, এনেই কি কৰিম বুলি ভাবিছা লাইফত?
লাইফত কি কৰিম মানে, যিকোনো এইবিলাক পৰীক্ষা চৰীক্ষা দি আছো একজাম কিবা কিবি
উম,
বাকী কি হয় নাজানো আও
উম, কিবা এটা কৰা, কিবা এটা কৰা, যিদিনত মানে একো নকৰিলে হে হে। তোমাক কোনেও গুৰুত্ব নিদিয়ে। তুমি যদি কিবা এটা কৰি থাকা তোমাৰ ওচৰত যদি পইচা থাকে ঢেৰ মানুহ থাকিব তোমাৰ লগত কিন্তু তোমাৰ ওচৰত যেতিয়া পইচা নাথাকিব তুমি যেতিয়া একো নকৰিবা নহয় তোমাৰ ওচৰত কোনো মানুহে নাথাকিব, নিজৰ ঘৰৰ মানুহকেইটাৰ বাদে আৰু সেইটো কাৰণে মানুহে কিবা এটা কৰিবলৈ চাব লাগে।
সেইটো হয় বাওঁ।
উ। বিজনেজেই হওক বা আজিকালি বিজনেজতো লাভ আছে নহয়। মানুহে বিজনেচটো গুৰুত্ব নিদিয়ে, কিন্তু গুৰুত্ব দিলে চাক কৰিতকৈ বিজনেছটো পইচা বেছি।
উ। সেইটোয়ে বিজনেজ মানে কি হয়। কৰিবলৈ প্ৰথমতে এতিয়া বেংক বেলেঞ্চ লাগিব নহয়। যি কোনো এটা বিজ
লাগিব। কিন্তু হ'লেও মানে নহয় ইমানো বেংক বেলেঞ্চ নালাগে আমি যেনেকে ভাবি লও যে বিজনেচ এটা খুলিবলে কাৰণে বহুত টকা প্ৰয়োজন হয়, সেইটো নহয়। আমি যদি সৰুৰ পৰা ষ্টাৰ্ট কৰো ন সৰুৰ পৰাই ডাঙৰ হয়গে, চব বস্তুৱয়ে সৰু ডাঙৰ হয় মানুহ এটাও জানো কেঁচুৱা এটা মানুহ নহয়গে, সেই তেনেকে চব বস্তুৱয়ে ধৰা সৰু পৰা ডাঙৰ হয়গৈ, তোমাৰ বিনে বিজনেচ ত', মানে তোমাৰ সৰুৰ পৰাই ডাঙৰ হ'ব, তুমি প্ৰথমতেই তুমি লা টকা ঘটিম বুলি ভাবিলে নহব নহয়, প্ৰথমতে তুমি এহেজাৰৰ পৰা আৰম্ভ কৰিব লাগিব, তাৰপিছত
নাই কিন্তু উ কিন্তু ভবা নাই, প্ৰথমতে হ'লেও বিজনেছ এটা ষ্টাৰ্ট কৰিম বুলি ক'লেও মেক্সিমাম তোমাক হাজাৰৰ ওপৰতহে লাগিব। মানে দহ হাজাৰ বিশ হাজাৰ এনেকে ওপৰতহে লাগিব, সেই দহ হাজাৰ বিশ হাজাৰতো মোনে ঘটি ল'ব লাগিব।
উম সেইটোৱে আৰু।
মানে ছোৱালী মানুহ পতকনে বিজনেছ এটা ষ্টাৰ্ট কৰো বুলি ক'লে, অকণমান ডিফিকাল্ট হয় মানে।
মানে চাপৰ্ট কৰা মানুহ থাকিব লাগিব, যদি চাপৰ্ট কৰা মানুহ থাকেতটো তেতিয়া বিজনেছ খুলৰ কাৰণে বেছি টম নালাগে, যদি তোমাৰ ব্ৰেকত যদি কোনো ভাল মানুহ নাথাকে। মানে সহায় যদি নকৰে, তেতিয়া মানে হেৰি কৰিব নোৱাৰিম। গম পালা। হেল্ল' হেল্ল' তোমাৰ নেটৱৰ্ নাই নেকি বাৰু?